অ' আইছি মুঠতে।
মাতটো শুনি আছা?
অ আছো।
অ' কি কৰি আছা?
আছো এনে, তই?
আছোঁ ৰ, চাহ খালি?
নাই খোৱাই নাই খামহে। তই?
অ ', খালো ৰ, পঢ়া নাই?
নাই পঢ়া নাই পঢ়িম আৰু।
অ', পিছত ৰাতি ভাত কোনে বনাব?
ৰাতি ময়ে বনাম নেকি।
মায়ে বনাব না তই?
ময়ে বনাম কিজানি মাৰ বেমাৰ হৈ আছে।
মা কৰি আছে?
মা আছে। এনে।
অ', বেমাৰ ভাল পাইছি মায়ে?
নাই ভালকে ভাল পোৱাই নাই।
হয়, নেকি মেডিকেলত দেখাই আছে নে নাই?
অ', মেডিকেলত দেখাইছি?
ঔষধ-চৌখত খাইছি নে?
অ', খাই আছে ঔষধ।
ক'মা নাই অলপো?
কমায়েই নাই।
অ', আৰু একবাৰ যাই দেখাবা লাগিছিল।
অ', দেখাবা লাগিব ঔষধ খাই আছে ঔষধখিনি খোৱা হ'লি এইখিনি ঔষধ খোৱা হোৱাৰ পিছত এবাৰ দেখাই চাবা লাগবো।
হেল্ল'?
অ'।
হেল্ল'? উ, উম, শুনি আছো।
অ', শুনি আছো মই।
নেটৱৰ্কৰ কাৰণে নেকি মাতো কিবা উ, বাজি বাজি আহি আছে।
শুনি আছো দেখোন। শুনা পাইছা?
অ', কি বনাবি আজি। অ', শুনি আছো ৰাতি কি বনাবি আজি?
কি বনাও চাও ৰ' এতিয়া ভাবা নাই।
অ', বাবু নাই ঘৰত?
আছে।
অ', কামৰ পৰা আহিল, ডিউটিৰ পৰা আহিল সি?
অ', আহিল।
অ', এতিয়াতো ঘৰতে আছে কিজানি?
অ', আছে ঘৰতে।
অ'। উম, তাৰপিছত এতিয়া বৰষুণ দিছে নে কি তাতে?
অ', বৰষুণ দি আছে, তাতে দিয়া নাই নেকি?
নাই দিনত দিছিল এতিয়া নাই দিয়া আৰু আৰু ৰাতি দিব কি জানি।
অ'।
ক'লা হৈ আছে পুৰা আকাশ।
উম।
কলেজ কি খোলা নাই, না পৰীক্ষা চলি আছে।
পৰীক্ষা হোৱা নাই হ'বহে।
প্ৰজেক্ট বনোৱা হ'ল।
নাই হোৱাই নাই কৰি আছোঁ।
উম, সেইখিনি কৰা হ'লি মোৰ চাদৰ এখন আছে গুঠি দিবিচোন।
অ', হ'ব।
অ', গৰমৰ বন্ধত ফুৰবা যাবি না ক'বাত?
কিবা কৰো চাওচোন।
উম, যাম দে একেলগে।
অ', দেচোন।
নতুন পাৰ্কখনত যাম।
অ', পাৰি যাবা।
যাম দেই নতুন পাৰ্কখনতে যাম কতনো আৰু যাম।
উম হ'ব দে আৰু কাৰোবাক, কাৰোবাক লগ ধৰিম কেইটামান।
অ', তই কোনোবা, কোনবা কবি লগৰ।
অ', বহুত মানুহজনী ভাল লাগে যায় লগ হয়।
অ', একেলগে চব মিলি জুলি গেলি ভাল লাগিব অলপ।
অ'। হ'ব দে।
তাৰপিছত হেৰি উম, কিবা কম বুলি ভাবিছিলোঁ বা পাহৰি থাকিলোঁ। উ তাৰপিছত দিনত কিহেদি খালি ভাত।
দিনত বিলাহী আলু বনাইছিলোঁ এনেকে আঞ্জা
অ'। ধুনীয়াৰ গেছ হয় বিলাহীৰ আঞ্জা খাই।
উ হৈছে মোৰ গেছ হৈ
হ'বয়ে বিলাহী আঞ্জা খালে গেছ হয় বহুত।
উম।
আমাৰ জেঠমাৰৰে অহা দেখা পাইছা নেকি।
নাই দেখা নাই অহা নাই দেখোন এতিয়ালৈকে।
অহা সময় হৈছিল আহাই আহিয়ে পোৱা নাই আজি ইমান দেৰি হ'ল।
আহি পোৱাই নাই। সোমোৱা নাই দেখোন আমাৰ ঘৰতো আজি।
আহিয়ে পোৱা নাই কি জানি।
অ'।
অ'। পিছত তই ক'ত আছা এতিয়া ৰাস্তাত।
অহ বাহিৰতে ঘৰৰ।
অ', অ'। বৰষুণ বতৰ আৰু ৰাস্তাত ভাল নালাগে নাই ইমান।
অ', এনে চোতালতে আৰু।
অ'।
ঘূৰি পাকি আছোঁ। এনে অলপ খোজকাঢ়ি এইখিনি সময়ত খোজ চোজ কাঢ়ি খোজকাঢ়ি অলপ ভাল লাগে না।
অ' কিমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিবি।
উম।
মইয়ো আহিলোঁ টিউশ্যন পৰা উম টিউশ্যন পৰা আহি এইয়াতে আছোঁ।
ক'ত?
ঘৰত আহি পালোঁ।
অ'অ'
আহি এতিয়া পঢ়া নাই তাক পঢ়াম আৰু অলপমান ৰেষ্ট দিছোঁ তাকো। তাৰ পিছত তাক পঢ়াই চঢ়াই আৰু উঠি ভাত বনাম আৰু
তাৰপিছত
তাৰ পিছত আৰু কি ভাত চাত বনোৱাত।
কালি আহিবি নহলি, কালি আহিবি আমাৰ ঘৰত নহলি দিনত।
দেচোন চাওঁ।
আহিবি দালি বঁটা খুৱাম দে আহিবি।
উম। হ'ব দে।
ফোন কৰি দিবি মোক এটা আগতীয়াকে অহা সময়ত।
উম, দিম দে, এতিয়া কি বনাবি?
নহলি ভিন্দৰ, নহলি ভিনন্দৰ লগত আহিবি, এতিয়া কি বনাম মানে চাওঁ ৰহ এতিয়া কি বনাওঁ দালি বনাম আৰু কি ডাথা ডাঠা শাক ভাজি আছে দিনৰে দালি বনাম আৰু কিবা অলপ বনাম আৰু
অ'
কণী আছে কণী অমলেট কৰিম। কিবা সেনেকে কিবা এটা কৰিম আৰু আগে পঢ়া চঢ়াই ল'ম। আমাৰ এনেও দেৰি হয় না, ভাত খাওঁতে, বনাব যাওঁতে। দেৰি হয় আৰু খোৱাও দেৰি হয়।
অ'
খাম এঘাৰটা চাৰে এঘাৰটা শুওঁতে আমাৰ বাৰটায় বাজে।
অহ'
তহঁতে কেইটামানত শুৱা?
আমাৰৰো বাৰটা চাৰে বাৰটা বাজে।
অ' তাৰপিছত মা কি শুই আছে?
অ' শুই আছে।
মেডিকেলত দেখা লৈ যাবি আৰু একবাৰ চেকআপত ভাল কৰি দেখাই লৈ আহিবি সোনকালে।
অ' নিবা লাগিব কেইদিনমান পিছতে।
নহ'লে আৰু ভিতৰে ভিতৰে বেমাৰতটো বেছি হৈ থাকিলে আৰু দিগদাৰ হৈ যাব।
উম।
এইখিনি বয়সতে যদি ইমান কঁকালৰ বিষ হয় পিছত বুঢ়া হোৱা মানে আৰু অৱস্থাহে নোহোৱা হ'ব।
অ তাকেত
অ লৈ যাবি সোনকালে ঔষধ চৌষধ খিনি সময়ত খাই থাকিলেহে সোনকালে ভাল পাব।
অ লৈ যাব লাগিব
নেটৱৰ্কটো শ্ল' হৈ আছে নেকি তৰ?
নাই দেখোন আছে।
হেল্ল' অ দে মোৰো আছে। ঠিকে আছে নেটৱৰ্ক টো যদি শুনা পাই আছা।
উম আছোঁ মই শুনা পাই।
অ এতিয়া পিছত এতিয়া কি কৰবি? ঘৰত আহি ভাত বনাবি নে পঢ়বি?
এতিয়া পঢ়িম আৰু
অলপমান পঢ়ি চঢ়ি মাৰ যিহেতু অসুখ হৈ আছে তইয়ে ভাত কেইটা বনাবি আৰু।
অ মইয়ে বনাব লাগিব।
অ বেমাৰ হৈ থকা কেইদিন আৰু তৰে দায়িত্ব আৰু।
অ
বৰষুণ দি আছে নেকি আৰু?
হা
বৰষুণ দি আছে নেকি আৰু তহঁতৰ তাতে?
নাহে কমছে এতিয়া।
আমাৰ এইফালেও নাই বৰ্তমান গোটেই আকাশখন কলা হৈ আছে ডিব কি জানী ৰাতি মানে। আৰু অম্বুবাচী মেলা চলি আছে ন? এইকেইদিন দিয়ে থাকিব বৰষুণ।
অ তাকেইেতো কালি পৰাতো আৰু বৰষুণ কালি পৰা একদম দিনে ৰাতি।
আজি ৰাতি নটাৰ পৰাহে লাগব।
অ চতাৰ পৰা।
কামাখ্যা মন্দিৰত যাব মন আছিল একবাৰ মোৰো। এইকেইদিন ক'ত হ'ব আৰু চাওঁ অম্বুবাচী মেলাত ভঙাৰ দিনাখনে যদি একো অসুবিধা নহয় আৰু যাবও পাৰোঁ।
অ।
যদি ওলাবি।
দে অ যদি অসুবিধা নহহয়।
দে অ দে তে হ'ব দে ৰাখোঁ দে। পিছত কৰিম দে।